ত অলপ শ্বপিংৰ বিষয়ে কথা পাতো দিয়া
অ ঠিক আছে কোৱা
তুমি শ্বপিং কৰি ভাল পোৱা নে
হয় মই শ্বপিং কৰি বহুত ভাল পাওঁ আৰু তুমি ভাল পোৱা নে
অ ময়ো ভাল পাওঁ শ্বপিং কৰি তুমি মানে শ্বপিং কৰাৰ সময়ত তুমি কি কি লোৱা
মই এনে বেচিকেলী মই শ্বপিং কৰাৰ সময়ত মানে মই বেছি কাপোৰ লও আৰু কাপোৰ জোতা আৰু এনে মেকআপৰ বস্তু বোৰ লও আৰু এনে অ ঘৰৰ সজোৱা বস্তু বোৰ লও আৰু তুমি কি কি লোৱা
ময়ো মানে ড্ৰেছ মানে কাপোৰ লও আৰু সজোৱা বস্তু লও ঘৰৰ খিনি যেনেকুৱাকে আমি বেছিভাগতো মই ড্ৰেছে লওঁ ক'ব গলে শ্বপিং কৰা যোৱাতে আৰু চব্জি বজাৰ এনেকুৱা মাৰ্ট কেটিং কৰিব যাওঁ আৰু তুমি অনলাইন শ্বপিং কৰি ভাল পোৱা নে
হয় মই অনলাইন শ্বপ মই বেছিকে অনলাইন শ্বপিং এই কৰোঁ মানে অনলাইন শ্বপিং ভালেই হয় এইটো মানে ঘৰপা কৰিব পাৰি মানে যাব নালাগে আৰু বহুত কিবা কিবি আছে মানে এইটো এডভাণ্টেজ ও থাকে অনলাইন শ্বপিংৰ সেইকাৰণে মই অনলাইন শ্বপিং এই বেছিকে কৰোঁ আৰু তুমি
অ ময়ো অনলাইন শ্বপিং এই কৰো আৰু মানে এনেই মাৰ্কেটতো যাও যাই কেনে মানে নিজে চাই কেনে ল লোৱা টো বেছি বেষ্ট ন তে নিজে যাই কিনে মাৰ্কেটত যাই কিনে টো কৰো আৰু মই আৰু তুমি বাৰ্গেনিং কৰা নে
হয় মই বাৰ্গেনিং কৰোঁ মানে যত মানে অলপ বেছি দামত দিয়ে আৰু মানে বেলেগ জেগাত যাওঁ আৰু মানে কম দামত মানে এইটো জেগাত নিদিলে তেতিয়া বেলেগ জেগাত যাওঁ বৰ্গেনিং টো কৰোঁ এইটো কাপোৰৰ কোৱালিটী চাই কিনি বাৰ্গেনিং কৰোঁ
অ অ মই বাৰ্গেনিং কৰাৰ বহুত কিছুমানে আমাৰ কৰিব নোৱাৰে ন জেনেকুৱাকে যত বা ব্ৰেণ্ড টো থাকা বস্তু ক বাৰ্গেনিং কৰিব নোৱাৰে ফিক্স প্ৰাইজ থাকা বস্তু অ
হয় আৰু কোৱা কিবা হয় এনেই মোৰ হয় কোৱাচোন অ মানে মোৰ এটা কুৱেচন আছিল অ তুমি মানে যেতিয়া এনেকুৱা কিবা হৈছে নেকি তুমি মানে অনলাইন শ্বপিং কৰিছা আৰু তোমাৰ লগত কিবা কিবা ফ্ৰড হৈ গ'ল মানে কিবা পইচা মাৰা গ'ল নহলে কিবা বস্তুতটো মানে বেয়া আহি গ'ল সেনেুৱা হৈছে নেকি
অ এনেকুৱা হৈছিলে মানে যেনেকুৱা বেয়া বস্তু অহা পাছতক আমি ৰিফাণ্ডটো কৰিছিলো ন ৰিটাৰ্ণ টো দি দিয়া পাছত সিহঁতে মানে আমাক ৰিফাণ্ড টো কৰিছে ছিলে আৰু
আচ্ছা মানে এনেকুৱা হোৱা নাই ৰিফাডটো দিছে মানে এনেকুৱা হোৱা নাই যে তে মানে ফ্ৰড হৈছে এনেকুৱা মানে
নাই নাই ফ্ৰ ফ্ৰডটো পইচাটো মাৰা য হোৱা নাই মানে।
আচছা হয় হয় এনেকুৱা হৈছে ন আচছা অ আৰু তুমি এনে অফলাইন শ্বপিং কৰা তোমাক কি ভাল লাগে বেছিকে অফলাইন শ্বপিং কৰো
অফলাইন শ্বপিংটো মই বেছিভাগ ত মই অ মানে উ ঘৰৰ বস্তু বিলাকে লওঁ যেনেকুৱাকে চবজি অ চব্জি মানে ঘৰৰ হল হলছেেলৰ বস্তু বিলাকে কিন্তু অনলাইন শ্বপিংত ড্ৰেছ ড্ৰেছ আৰু সজোৱা বস্তু বস্তুোৰ লওঁ আৰু
আচ্ছা আচ্ছা হয় মই সেনক কেই বস্তু সজোৱা বস্তু বোৰ লো ঘৰৰ আৰু মানে কাপোৰ পিন্ধাই এইটোতো কম্পালচৰি হয় আমাৰ
অ হয় অনলাইনতো বেছিভাগতো আমি মানে ইউজ কৰো আৰু যেনেকে কাপোৰতটো ভাল প কি?
হয় এনেকুৱা হয়।
উম
হয় আৰু কিবা কব বিচাৰিছ।
উম আৰুটো মানে অ যে যেনেকুৱাক তুমি মানে অনলাইন শ্বপিং কৰাতে তু বেছিভাগতো লোৱাতটো কি লোৱা
মই অনলাইন শ্বপিং বেছিকে মই মানে ট্ৰি চাত জোতা এনেকোবা অনলাইন কিবা মানে মেকাপৰ প্ৰদাকৰ সামগ্ৰী লউ মানে ভাল লাগিল।
অ লাষ্ট শ্বপিং তুমি কি কৰিছিলা?
হয় তুমি এনেই কি কি লোৱা?
মই ড্ৰেছ বোৰে লওঁ মানে যেনেকুৱা কেেই অ মানে মই বেছিভাগো মই ফ্ৰক ফ্ৰক আৰু হাফ পেন্ট এইগিলা মানে বুত ভাল পাওঁ আৰু তে সেইটো লও আৰু তুমি লাষ্ট শ্বপিংতটো কি কৰিছিলা
লাষ্ট শ্বপিং মই এটা শাৰি কৰিছিলো। এইটো মানে শাৰীও। মান যেতিয়া মই অৰ্ডাৰ কৰিছিলো ন মানে এই বেলেগ দেখাইছিলে আৰু মই তেতিয়া অৰ্ডাৰ কৰিলো যেতিয়া পালো মই পাইছোন তো তেতিয়া মানে অলপ এইটো শাৰ়ীত অল বেলেগ আছিল কালাৰ টো বেলেগ আছিল ছিল সেইকাৰণে আকৌ মই এইটো হয় হয় আকৌ ৰিটাৰ্ণ কৰি দিলো মানে এনেকুৱা কেতিয়াবা কেতিয়াবা মানে হয় এনেকুৱা
অ হৈ যায় মানে আমি যোনটো বস্তু অৰ্ডাৰ কৰো মানে যোনটো দেখাই মানে কিন্তু সেইটো নাহে আৰু ন অ এনেকোৱাতো বহুত বাৰ হৈছে মানে যিটো কি মানে ফোনততো ভাল ভাল বস্তু দেখাই ন আৰু যেতিয়া আমি মানে অৰ্ডাৰ কৰিলো তেতিয়া মানে বস্তুটো মানে লাইট কালাৰ টো আহি যায় মানে কালাৰটো মানে ইমান মেচ নহয় আৰু বাকী কিছুমান ভাল হয় আৰু এনেকুৱা নহয় যি ভাল নহয় অনলাইন শ্বপ টো
হয় হয় ঠিকেই গলা আৰে এনে ত অনলাইন শ্বপকিংৰ এইটোএ ভাল যে মানে থিক মানে প্রাইচটোচটো থিকে থাকে এতিয়া আৰু হয় হয় বৰ্কেতিংও তো কৰিব নোৱাৰিম এনেকা মানে আৰু তই এতিয়া ক হয় মানে তেহেতৰ ঘৰ পোৱালিটোও কেতিয়াবা কেতিয়া ভালে আহে কেতিয়াবা কেতিয়াবা এনেকুৱা বেয়া আহে এনেকুৱাও হয় হয় আৰু এনেই তুমি কিবা মানে শ্বপিংৰ তুমি অনলাইন শ্বপিংৰ কিবা এডভানটেজ ডিচভানটেজ কব পাৰিবা নেকি মানে এনেকুৱা কি কি ভাল হয় অনলাইন শ্বপিং কৰোতে আৰু কি বেয়া পাইছা তুমি এনেকুৱা ক'ব পাৰিবা নেকি
পোৱাটো অকল মানে ড্ৰেছে হয় লেকিন বেলেগ বস্তু যদি আমি অৰ্ডাৰ কৰা যোৱাতে নহয় মানে চাইচটো চাইচটো মেটাৰ কৰে ন চাইজটো মানে ভাল নাহে আৰু যিকোনো বস্তু মানে পতককে মানে অ ভাল বস্তু আহি নাযায় মানে চব মানে বেছি বেছি ড্ৰেছটোহে ভাল আহে মানে ড্ৰেছটো আমি নিজে চইচ কৰিব পাৰো পাৰো ন ড্ৰেছ অ আৰু এ বস্তুটো আৰু ভাল হয় আৰু যে আমি যোনটো বেংগলছ লওঁ হেই বেংগলছ চাইজ টো দিলে তেতিয়া মানে বেলেগ টাইপ আহি যায় আৰু সেনেকুৱা অ
হয় মোৰতো এনেকুৱাই হয় মানে কেতিয়াবা মানে কিবা মানে এনেকুৱা অৰ্ডাৰ দিওঁতে মানে চাইজৰ এইটো নাজানিলে নিজৰ মানে এইটো দিব লাগে ন এ মানে সেনেকুৱা টাইপৰে আহে মানে চাইজটো দিব নাজানিলে মানে
উম কিন্তু তেতিয়া প্ৰডাক্টটো মানে ভাল নাহে আৰু মানে যি মই মানে লাষ্ট শ্বপিংটো মানে অ সেইটো কৰিছিলো আৰু ব বেংগলচ লৈছিলো, লোৱাৰ পাছত মানে চাইচটো দিছিলো কিন্তু মানে বেংগলচটো মানে অলপ ভাল অহা নাই মানে, তৌ সেইকাৰণে ৰিটাৰ্ন কৰি দিছিলো ময়ো।
একটিং কৰিব যাওঁতে তোমাৰ মানে তুমি ফ্ৰেণ্ডৰ লগত যো যোৱানে এনে ফেমিলিৰ লগত
ফ্ৰেণ্ডৰ লগতো যাওঁ আৰু ফেমিলিৰ লগতো যাওঁ
আচ্ছা তোমাৰ বেছিকে ফ্ৰেণ্ডৰ লগত ভাল লাগেনে?
বেছিতো ফ্ৰেণ্ডৰ লগতে ভাল হয় ফেণ্ডৰ লোক গ'লে মানে আমি যি পাওঁ সেইটো ল'ব পাৰো আৰু য'ত যাব বিচাৰো সেইটো যাব পাৰো বাৰু আৰু ফেমিলিৰ লগত গ'লেতো সেনেকুৱাতো নোৱাৰি ন
হয় হয় হয় ঠিকে কৰিছা, সেনেকুৱাই হয় মোৰ লগতো এনেকুৱা কৰা হৈছে মানে ফ্ৰেণ্ডৰ লগত গ'লে আৰু এটা মানে এইটোও আছে যে কেতিয়াবা ফেমিলিৰ লগত গ'লে এটা ভাল হয় আমি বাৰ্গেনিং কৰিব নোৱাৰিলে তেতিয়া ফেমলিৰে ফেমলি, হয় হয় হয় ফেমলিয়ে কৰি দিলি এতিয়া এইটো ভাল হয় আৰু ফেমলিৰ লগত গ'লে এইটো বেনিফিট আছে আৰু এনে ফ্ৰেণ্ডৰ লগত গ'লেও ভালেই হয় এইটো মানে ফ্ৰেণ্ডৰ লগত অলপ মানে এইটো কৰি কিনা মানে এ মানে সুধি কিনেওতো ল'ব পাৰি না ফ্ৰেণ্ডেওতো ভালে কয় আৰু ভাল কাপোৰ হ'লে মানে কিবা এইটো সুধি কিনে ল'বব
অ অ অঁ সেইটোৱে আৰু ফ্ৰেণ্ডৰ লগত যোৱাত টো মানে ভালে হয় মানে বেয়াটো নহয় লেকিন ফেমিলিৰ লগতো যোৱা ভাল মানে বেছি দূৰ আমি যদি শ্বপিং কৰিব যাওঁ বেছি মানে দূৰ মাৰ্কেটত যাওঁ যেনেকুৱা আমি ফেঞ্চি বজাৰ মানে এনেকুৱা দূৰ জাগা যদি যাওঁ তেনেকে গুৱাহাটী ভাই বাহিৰত আমি নাযাওঁ মানে এনেকে দূৰত জাগা গলে মানে ফেমিলিৰ লগত যোৱাটো বেছি বেষ্ট। ন মানে ফ্ৰেণ্ডৰ লগত যোৱাটো মানে ঘৰত কি ক'ব কি নাই সেইটোত
হয় হয় ঠিকেই কলা তুমি আৰু এনে তুমি এনে ব্ৰেণ্ডৰ কাপোৰ পিন্ধা নেকি?
ব্ৰেণ্ডৰতো এনেকুৱা নিপিন্ধো যে মানে ব্ৰেইন টো তুই ৰাজিলি পিন্ধা নাই আৰু এনেই আৰু অৰ্ডাৰ কৰো আৰু
আচ্ছা।
উম
আচ্ছা মোৰো এনেকুৱাই হয় মানে ব্ৰেডৰ কাপোৰ মানে এনেকুৱাত পিন্ধা নাই যি ভাল লাগে সেইটো মানে এনেকুৱা মানে হয় ন ছোৱাল মানুহ মানে ভাল লাগে এইটয়ে ল'ব মন যায় ন ব্ৰেণ্ তই বোলে এইটো কথা নাই হয় কিবা কিবি বস্তু হয় ব্ৰেন্দৰ লগাব লাগে। মানে নিজৰ মানে স্কিনৰ কাৰণেও মানে এইটো
অ স্কিন টো মানে ভাল থাকক অ এইটো মানে যিকিনো লগাব নোৱাৰি নিশ
হয় এনেকুৱাই হয় এনে তুমি শ্বপিং কৰিব ক'ত ক'ত যোৱা অফলাইন শ্বপিং কৰিব
অফলাইন শ্বপিংটো মানে বেছি দূৰ। নাযাও যেনেকে মানে গণেশ পোৰি ছনছি সেই দু দুটা জেগাতে যাওঁ আৰু বেছি দৰ দ নাযওঁ অ বিশ ম যা মানে স ভাগ বিশ মাৰ্কট গৈছিলো মানে গণেশগুৰিতে সফালে আছে ন বিশাল মাৰ্ক গৈছিলো। মানে তাতে বহু বস্তু পোৱা যায় নাই ন মানে ঘৰৰ বস্তু পোৱা যায় আ বহুত ধৰণৰ বস্তু পাই পোৱা যায় আৰু মানে তাৰ পৰা লোৱাতো বেছি বেছ মানে বহুত মানে বাৰ্গেন মানে বহুত কমতে পায় মানে মাননেকে মাৰ্কেটত গ'লে আৰু
ময়ো এনেকুৱ ম বেছি কিন্তু বিশালৰ পৰাই শ্বপিং কৰো মানে বিশালৰ পৰা শ্বপিং কৰো সেইটোয়ে ভাল যে আৰু ভাল প্ৰডাকও পোৱা যায়। আৰু ভাল এনে মানে দ দামৰ এনেকুৱা মানে ঠিক তাক। কেই থাকে আৰু ইমান বেছিয়ে নাথাকে হয়।
আৰু কি ত হয় কি অফাৰ ও পোৱা যায় মানে এনেককা মাৰ্কেটত
হয় হয় হয় ঠিকে কলা এইটো অফাৰ বোৰে মানে ভাল লাগে ন। মানুহৰ মানে এনেকুৱা আৰু কিবা কিবি আৰু বেছিকে ল'ব মন যায়।
অ অ অফাৰ থাকিলে বেছি যোৱা যায় আৰু মান ল'ব মন যায় মানে এইটো বছৰতফ বেছি চলিছে
হয় হয় বেছিটো কিবা ফেষ্টিভেলৰ টাইমত মানে বেছিকে অ
অ অ তুমি মাহত মানে কিমান বাৰ গ'লা আৰু ম যেনেকুৱা মানে মাৰ্কেটত মানে
মই মাহত মানে অ বিশ মাহত এ মানে এমাহত মে যাও আৰু কেতিয়াবা কেতিয়াবা মাজত মাজত সপ্তাহত যাও
অ অ মই মাহে মাহে যাওঁ মানে মানে ঘৰৰ বস্তু এইবোৰ লাগে নহয়
আছা হয় হয় এ তুমি গ'লে ফেম কাৰণেও কাপোৰ লোৱা
অ ফেমিলিৰ কাৰণেও লওঁ আৰু মানে ফেমি মোৰ কাৰণেও লয় মিজ হৈ মিলি ল'ব। লাগি গলে মানে সিহঁতে লোৱা যায় মানে ড্ৰেছো লোৱা যায় মানে মাৰকেৰ্টে গ'লে ফেমিলি লগতো মে ড্ৰেছো লোৱা যায়। বু ধৰণৰ বস্ত্ৰ বিলাক লোৱা যায়। যায় আৰুদ ঘৰ বস্তু তোমালোক লোৱা যায় ন
হয় ঠিকেই গলা। হয় আৰু এনে তুমি কি কোবালিটো চাই লোৱা নে এনে মানে কিবা ফ্ৰেন্স টাইপৰ কাপ লোৱা নে অলপ মানে।
মইতো ফেঞ্চি টাইপৰ কাপোৰ লওঁ মানে ফেঞ্চি টাইপতটো হ'লে মানে ভাল লাগে। আৰু দেখন।
হয় হয় ঠিকে কৈছা হয় মই মান অলপ শ্বিম্পোল কাপোৰ সেনেকুৱা ফেঞ্চি টাইপো ভালে লাগে মানে গৰমত ইমান পিন্ধিব নোৱাৰি ন সেনেকুৱা। হয়।
উ ঠিক আছে দিয়া হা অ ৰাখিছো থেংক ইউ।